হেল্ল'
হেল্ল'
কি কৈছা
ম এয়া অকমান পিছত পৰি আছোঁ। তুমি কি কৰিছা?
মই বিচনাতে পৰি আছিলোঁ। মই বিচনাতে পৰি আছিলো এই গাঁৱৰ মানুহত অ কত গৈছিলে? বিহপুৰীয়া
অ অ পেলাই আহি পাই পেলাই অকমান বোলো ৰেষ্ট এ কা- কাম এটা গৈছিলো। কামটো হ'ল বাও।
অহ কাপোৰ কাপোৰ চাপোৰ লৈছে নেকি?
লোৱা এই এলাগ কাম এটাত হে গৈছিলো। চব খোৱা বোৱা কৰিলা?
অ খালো খালো আগবেলাহে ভাত- খালো বা পিছবেলাই জলপান খালো।
অ অ মই আহি পাই পেলাই চাহ এক একাপ সিহঁতক বনাবলৈ কৈছো চাহকাপ বোলো খাই লওঁ তাৰ পাছত এতিয়া নাখাওঁ আৰু বোলো একেবাৰে বনাবিহত তাতে অসুবিধাও মো।
অহ
উম বৰষুণ দিলে নে সে-
সক্ৰম এ বেলেগ বৰষুন দিলে। ধুমুহা মাৰিলে অলপ বতাহ মাৰিলে। মানে বতাহ অকমান জোৰে বলছে বাৰু ধুমুহাই হৈছে। আৰু, অলপ অলপ তাৰপিছতে পুৰা বতাহ মাৰিলে।
পান পানী হৈছে নে।
অ পথাৰত পানী হৈছে এনেই। বহুত অভাৰ না হোৱা আও।
অ।
আমাৰে।
অ মাতি হে এইটো এই বৰষুন ডাঙৰ বৰষুণ দিলে। তাৰ পাছতে। তোমাৰ বৰষুণ মানে। মানে পানীও একদম পুৰা ৰাস্তাত উঠা নাই বা উঠিব ৰাস্তাত উঠা নাই উঠ। হয়।
নহয় বৰষুণ জাগে আপোনাক ৰাস্তাত পালে নে ঘৰত পালেহি।
এ নহয় ৰাস্তাতে পালে।
অহ। ম।
বতাটো তেনেকে সে। পোহোৱা নাই বতাহ পোৱা নাইকিয় বাৰু।
অহ অহ।
আমাৰ ইয়াত বহুত ডাঙৰ পানী হৈছে অ।
অহ।
একদম পুৰা ৰাস্তাত বাগৰ বাগৰ হৈছে।
এতিয়া আপোনালোকৰ সন্মুখৰ সেইখন সে উঠি গ'ল নেকি ওপৰলে।
উঠা নাই উঠিব আও।
অ।
এইটো মাছ পুঠি ওলাইছে নে। ভালে।
আমাৰ এইফালে নোলায়।
অ আ। আমাৰ ইয়াত আকৌ মানুহবোৰে দাঙি পাতিছে ধেৰ মাছ।
অ সেইফালে লাগে আপোনোকৰালে আমাৰা নালাগে। নালাগে আমাৰ আগখন গাঁৱত কিন্তু হেৰি হয় ওলাই বাৰু পুঠি চুঠি মাছ এনেকে আমাৰ আমাৰ চাইডে নোলায় আমাৰ পিছফালে নোলায়। কেতিয়াবা সেইফালে বেছিকে ওলালে ম। ত আৰু আগতে। এতিয়া আজিকালি আৰু ওলাই নোলাই মই গমেইে নেপাওঁ।
ইয়াত ধে মাছ।
আজিকালি কথা গমাই নাপাওঁ। এইবোৰ ৰাস্তা বদলি ভাল হ'ল আৰু ন বিপি‌ এল খনৰ‌ অ। অ আগতে এইবোৰ হেৰি কন যাব নাৰয়ণপুৰৰ পৰা আহি
অ এই সেইখন বহুত ধুনীয়া কৰিলে এতিয়া মানে এই হেৰি আহিছিলে যে মুখ্যমন্ত্ৰী আহিছিলে যে।
অহ তেতিয়া পৰা
অ বনাই পেলাই ধুনীয়া কৰি পেলালে।
অ ঠিক আছে ৰাস্তাবোৰ ভাল হলে ভাল লাগে আৰু আন যি একো নহলেও। ৰাস্তা বদলে ভাল ন মানে ভাল লাগে।
উম
আগতে গৈছিলো এবাৰ হেৰি কেইবছৰ ন আমাৰ দু তিন নম্বৰ জনি বিয়া সময়ত তেতিয়াহে গৈছিলো বহুত দিন হ'ল ন।
অহ এনেই আজি অহাই নাই।
তেতিয়াবা যোৱাই নাই যাম যাম বুলি ভাবি থাকো যোৱা হোৱাই নাই।
কেজি কেজি তেনেকে লাগিছে মানে ইমান মাছ লাগিছে। এইবাৰ মাছৰ সংখ্যাাতটো বেছি। হৈয়েই
অ বেছি হলেও আমাৰ এইফালে নাইকিয় বাৰু। এনে ঢেৰ প পথাৰলে যাওঁতে গৰু আনিবলৈ গৈছিলো যাওঁতে কিন্তু দনিকণা মাছ কেইটামান দেখিলো পাঁচটামান এইফালৰ পৰা হেৰি উ ইফালতো নে হে কোৰে আলি সেই কটা আছে যে কাণ কটা তাৰপিছত সেইখনত লৰটো অকমান হেৰি হৈ নাথাকে জানো পানী বহলকে বেছিকে সেইফালে ইফালৰ পৰা সফালে সেই পাচটাই আগত থকে পাৰ হৈ গৈছে মই তাকেও চিঞৰিছো আৰু দেউতাক চিঞৰিছো ইমান দনিকনা মাছ কেইটামান দেখিলো বুলি চিঞৰিছো আৰু। সেয়াই মানে মাছ নোলায়ে আমাৰ ফালে। আগত এ ওলাই আগতে আমাৰ হেৰি আছে আছিলে খান্দি থোৱা খালো আছিলে পুখুৰীৰ নিচিনা। তাতে মাছ ৰয় আজিকালি নাইকিয়া সেইবোৰ উুঠি পেলাই এইবোৰ খেতি কৰিবলৈ ললে
অ অ
সেই তেনেকুৱা যতে ভাল লওঁ মাছৰ কাৰণে
অ এ ৰাস্তাত এই কাউৰী এজনী আছে বজি ন চি কা কা কৰি আছে
অ সেইটো কাৰণে
উম ফত এতিয়া হে উ মুকলি কৰিচে আও
অ ইয়াতো মুকলি অকমান কৰা নিচিনা কৰিছে বাৰু এ বতৰটো আজিকালি বাৰিষা এতিয়া হাত লাগিছে ন কালিব বা
অ হাত লাগিছে ব মইো তাকে পাতত উঠিছো
অ আপুনিও একেলগে আছিলে আৰু মাৰ লগত কামাখ্যা মাৰ লগত উম
একেলগে উঠিলো অ আগতে বিচন পৰাই নামি বুলিলে নিদিয়ে এতিয়া বিচনাৰ পৰা নামান ন নামিলে নহয় মাজে
মাতি চুবও নোপায় ভৰিয়ে হেৰি কোকা এইবোৰ কিবাত উঠিহে হেনো হে কয় আকৌ আমাৰ মাহঁতে কয় আগতে বাপেকে হেনো এৰা ভাত খিনিহে খাব পাৰে তেনেকেও কৰে খাই হেনো জানো আগনিম আজিকালি নাই
পৰীক্ষা দিয় আহিলে না
অ ছোৱালী নে অ আহিলে আমাৰ আ বলাহে আছিলে
অ আমাৰ পিছবেলা কি আছিলে আজি
আজি আছামীত আছিলে দেনা কি
আমাৰ সিহঁতৰ আছামিজ আছিলে
অ একেই মানে সিহঁতৰ পছবেলা থাকে হেটৰ আগবেলা থাকে
অ অ কাইেলিলে চাইন্স আছে নেকি
আৰু চচিয়েল চাই সতৰ সেইটোয়ে চাগে তহতৰ এতিয়া কি আহি ভাত খোৱা নাই আপুনি
ভাত নাই খোৱা মই সেই অসুবিধাও যে তাতে সিহঁতে আহি পাইছেহে লৰাও ছোৱালীও
অ কাকনো কব বাাৰ চবে ল'ৰা ছোৱালী
এইটো নাই বাপেক কামলে গ'ল তাকে এতিয়া গৰু- গাই আনিব লাগে সিহঁতক কৈছো তহঁতে বোলো গৰু গাই কেইটা আনিবগে লাগিব তোমাৰ সদায় আৰু দেতাকে গৰু- গাই সামৰিব নোৱাৰে নহয়।
অ আনিব লাগিব আৱ। উম হেতিয়েতো লাগিব এতিয়া।
আজি গৰুৱে কঠিয়াও খালে সেনো পায়।
উ আজি দিব তেতিয়াহলে
উম, নহয় গম পাই মই যে গাৱলে যাম।
অহ অ
তাৰপিছতে সিহতি স্কুলৰ পৰা আৰু স্কুললে গ'ল যে সেইবোৰ গম পাই মানে নিজে খুট খুটিপুতিছিলে খুটিটো ভাঙিলে সম্ভৱ।
অ একো নহয় তেতিয়া বেছিকে নাই খোৱা চাগে
জানোপাই কিমান খালে এ নাই তুলিব পৰা হোৱা নাই বাৱ
অ ডাঙৰ হ'ব তেতিয়া বেছি ডাঙৰ হলে মানে বেছিকে খাই দিলেহে বেয়া হয় উম কোনে দেখিলে বা কঠীয়া খোৱা?
এই আমাৰ ওচৰ বোৱাটোৱে।
অ তাকে অ তাকে তাকে গম পালো শকত লৱাটো বাপেকতো তাকেহে
মা শুই আছে নে?
মা আছে মাহী এজনী আহিছে আমাৰ ওচৰই
অঁ
কথা পাতি আছে গাখীৰ দিছিলে মাই ভৰাবলে দিছিলে গাখীৰ সিও নিব উম আহিছেহে আহিলে আক তাপিছত
অ মই আকৌ এই ওচৰৰ চব মানুহজনী ঘৰলৈআহিলো চাহ একাপ খাও বুলি ঘৰত মানে এই জুই চলা কাঠি গাল গোটেই গাল তিতি থাকিলে।
অ অহ অ
ল'ৰাক জ্বলাবলে কৈছো জই চলাই গোটেইগাল দলিয়াই পেলাই দিছে তিতি থকা দেখি।
অহ তাকে এতিয়া খাওক তেতিয়াহলে চাহ হাওঁ
ঠিক আছে অ
উম তা পিছত
নাই আৰু ল'ৰা ছোৱালীৰ অসুবিধা হলে সেতে বনাই মেলি দিবলে টান পায় বহুত টান পায়।
হয় অ
ভাত পানীটো নেতা বনোৱাটো ৰাতিপুৱাই যি বনালে আৰু
অহ
এ আৰু দুপৰীয়া এইবলে বনোৱা চিষ্টেম নাই মানে কিন্তু হেতবিলাক হ'লে আকৌ মই গৰমে গৰমে বনাই মেলি একদম থব লাগিব
অ সেই ল'ৰা ছোৱালীবোৰ তেনেকুৱ আৰু এতিয়া মন নকৰে এতিয়া আজি কালি লৰা
অ নহয় মই জানোৱে অসুবিধা হয় কাৰণে গেছটো মানে মই লৈ অসুবিধা হ আগত জান না এই জুইত বনাবলৈ এলাহ কৰে গেছত তাত বনাব বুলে
উম
আজি মাজু ভন্টিয়ীয়ে মাৰিছিলে বাওঁ ফোন তাইও খা খবৰউম অ
অ তাই অহা কথা আছিলে আজি
কৈছে আজি ঘৰলে যোৱা কথা আছিলে তাৰপিছত আৰু কিবা এটা অসুবিধা হ'ল মাটি কন ৰুই মেলি আজৰি হৈ আহো তেনেকে বুলি কৈছে
মানুহ জনৰ গাও সানকে ভাল হোৱা নাই আকৌ চাহপাত টোলিবলো আছে সেইটো কাৰণে আমাৰ দুই নম্বী ঘৰ আহিছে নেকি আম দুই নম্বী
অ দুই নম্বৰ জানি ঘৰ আহিছো বৰ টপৰ তপৰ মাটি থাকে অ
আহ মই ভিডিঅ' এটা দিছিলো তাইক চাবচোন পাই মোবাইলটা দিছিলো
অ অ কিবা বনাইছিলা
ছোৱালীয়ে ভিডিঅ' কৰি আছিলে তাৰপিছতে তাকে মানে দিছিলো মা লগত মানে কথা পাতি আছিলো মই তাকে মানে কটাৰ পিছত ফোনটো কটাৰ পিছত মানে তাই ভিডিঅ'
কি বনাব আহ
কেনেকুৱা বনাইছে ভিডিঅ'
অহ এ কি কি কৰিব উওপালি আকৌ
উম
অতপালিয়ে কৰি থাকে অকল আজি গৈছিলে ৰাতি বা মই বোলো গাখীৰঅকন খা তাছত সি কৈছে সি তাৰ খাবলৈ মন আছিলে মাকে আকো খাবলৈ নিদিয়ে
অ
কাহি আছে
অ হয় বাৰু কথাটো আকৌ এতিয়া পানী যে বৰষুণ
উম কাহ চাহ হলে আ আকৌ বেমাৰ চেমাৰ হ'লে আকৌ মুগাতে জগৰ লাগিব গাখীৰ খুৱাই দিম সেই গতিকে বুলো নাই নোখোৱাওঁ
অহ
উম ভয় লাগে এই এই কনত আক এটাহে আছে আও অকমানি এ খিচিং খাজাং অনা ওলাই আহিলে গো গোটেই গাল গোট খায়হি যে অ অ ঠিক আছে অ